শুনিছা?
অ', শুনিছো।
কি কৰিছা?
আছো এনে তুমি?
আছো এনে ময়ো।
অ', চাহ খালা?
উম নাই খোৱা, তুমি?
অ', মই হোৱা নাই মই মানে দোকান ফালে ওলাই আহিছো।
অ', আচ্ছা ক'ত থাকা তুমি?
হম।
ক'ত থাকা? তেজপুৰ না ক'ত?
উম তেজপুৰতে বাৰু।
আচ্ছা পঢ়ি আছা?
অ', পঢ়ি আছো, তুমি?
উম। মই নাই পঢ়া মই জব কৰি আছো।
অ', হয় নেকি?
হা?
হয় নেকি বোলো?
অ', হয়।
উম ভালেই জব কৰি আছা? পঢ়া শুনা এৰিলা মানে তুমি?
পঢ়া শুনা এৰা নাই মানে মই ছেকেণ্ড ইয়েৰ পাছ কৰি জব কৰি আছোঁ।
অ' আচ্ছা।
ডিলাৰত।
অ', ভালেই বাৰু।
বাকী
খবৰ খাতি কোৱা।
ভালেই তোমাৰ?
উম, ভালেই বাৰু মোৰো, আকৌ ঘৰত ভাল মাহঁতৰ?
উম ভালেই।
অ ভালেই বাৰু মোৰো।
আতছা বাকী তুমি কি ফুৰিব যোৱা নাই ক'তো?
ফুৰিবলে যোৱা নাই, যোৱাৰ প্লেনিং এটা কৰি আছো বাৰু।
অ
তুমি যাবা নেকি?
ভাল।
অঁ হ'ব দিয়া।
ক'ত যাবা?
আহ অৰুণাচল চাইডে।
আচ্ছা অৰুণাচল অৰুণাচল মানে আ লাইক ৱাটাৰফল নে
অ অ ৱাটাৰফল আছে ন তাতে অ। সেইটো চাইডে আৰু।
আচ্ছা চামাৰ ভেকেচনত ঘূৰিব যাব লাগে।
পাৰিবা তুমিও আমি মানে গ্ৰুপ এটা বনাইছো যোৱাৰ আৰু।
ক'বা তুমি কনটেক্ট কৰিবা।
অ', কণ্টেক
মোৰো বাৰু এটা প্লেন চলি আছে শ্বিলং ফালে।
অ আচ্ছা।
চাওঁচোন কি হয় নেক্স মন্থ যাম বুলি ভাবিছোঁ। মানে ঘূৰি ঔ অলপ বেলেগ দূৰৰ জেগাত যাব লাগে তেতিয়া ভাল লাগে। এই ওচৰৰ জেগাতে কিমান গৈ থাকিব মইতো তেজপুৰ খন ঘূৰি ঘূৰি আমনি লাগি গৈছে।
তাকেইটো।
আৰু তেনেকে মানে দূৰৰ জেগাত যোৱা আকৌ মানে এনেকে কোনো নাযাওঁ বুলি কৈ দিয়ে ন এতিয়া সেইটো কাৰণে মানে ওচৰতে চবেই ওচৰতে প্লেনিং এটা কৰ দে এনেকৈ বুলি কয় আৰু।
উম ওচৰত পৰি পেলাই লাভটো নাই ন। এনজয়মেণ্টটো নহয় তিমান।
সেইটোয়েটো। এতিয়া মোৰো বাৰু অকমান দূৰৰ হাললে যাবলৈ মন আছিলে তাৰপা আকৌ লগৰ কেইজনে কৈছে যে অকমান ওচৰতে কৰ আকৌ ঘৰৰ ফালৰ পৰাও মানে পাৰ্মিশনটো নিদিব টো মানে তহঁতে কৰ আৰু কৰবাত উম।
উম উম।
সেইটো কাৰণে মানে ওচৰতে কৰবাত যাম বুলি ভাবিছো আৰু।
ওলাবা কৰ'বাত যাব হলে মোক কবা।
অ হ'ব বাৰু।
ময়ো যাম তেতিয়া।
অ যাব পাৰিবা তোমাৰো লগৰবোৰক যদি কোনোবা যায়
উম ইনফৰ্ম কৰি দিম দিয়া মই।
ভাল লাগিল ন গোটেই বোৰ
তুমি মানে কিবা কিবি বনোৱা নে নবনোৱা লাইক ঘৰত
মানে কেনেকুৱা ধৰণৰ ভাত পানী নেকি?
হা হা ভাত পানী নহয় মানে কিবা এক মিনট ৰখা হা
অঁ
মানে ভাত-পানীৰ কথা কোৱা নাই। ভাত-পানীটো চবে বনাব জানে। মানে এনে এনেকে ঘৰত সজোৱা বস্তুবিলাক
অ অ সেইবোৰ বনাও বাৰু সময় পালে মানে। এ যেতিয়া ফ্ৰী থাকো তেতিয়া সেইবোৰে কৰি থাকো।
উম আৰু এমব্ৰইডাৰী কৰিব জানা?
এম্ব্ৰডাৰীতো মই শিকা নাই কিন্তু চিলাইটো শিকিছো। চিলাই কৰিব জানো। উম, চিলাব জানো। এম্ব্ৰডাৰী টোহে নাজানো তুমি জানা?
উম মই এম্ব্ৰডাৰীটো জানো চিলাইটোও জানো।
অ
মানে চিলাইটো ইমান কমপ্লিটলি নাজানো বাট এম্ব্ৰডাৰীটো জানো। কচ মানে এটা মোৰ তাত পেইন মেচিন আছে সেইটো দি মই পাৰো কৰিবলৈ। আজিকালি যে অট'মেটিক টাইপ ওলাইছে, সুতা সোমাই যে ডাইৰেক্ট কৰিব পাৰি আৰ্টবিলাক। সেইটো
মই সেইটোহে নাজানো কিন্তু মই চিলাইটো মানে পুৰা পাৰো। শিকিছো ন মানে তেলাৰ তাত গৈ
ব্লাউজ
অ ব্লাউজ, কুুৰ্টি, মেখেলা চাদৰ এইবোৰ মানে চিলাও আৰু।
উম, নিজে কিবা ডিজাইন কৰি মানে বনোৱা পিন্ধা নে লাইক উ মানে চাদৰ মেখেলাৰ কুৰ্তি চুৰ্তি
শ্বিলাও পিন্ধোঁ অৰ্ডাৰো থাকে
আচ্ছা
মানুহ বোৰে দিয়ে সি আহি পেলাই
উম
সেইটো কৰি আছো আকৌ কলেজ নাথাকিলে সেইটো কৰো উম কলেজৰ টাইমতো নোৱাৰো
উম
উম
কলেজৰ টাইমত কোনফালে টাইম ওলাবা তুমি পোৱা
উম এতিয়া এতিয়া গৰম বন্ধৰ নহয় জুলাইত তেতিয়া মানে এশোপা মান কাপোৰ পৰি আছে চিলাবলেহে পৰা নাই মোৰ সময়ে মিলা নাই
মোৰো কাপোৰ কেইযোৰমান আছে চিলাই দিব পাৰা যদি চিলাই দিব পাৰিবা
অ হ'ব উম ব্লাউজ এটাত টো এনেকে ডিজাইন দি চিলালে মানে ফ'ৰ হাণ্ড্ৰেড এনেক মান লওঁ আৰু
নাই আমাৰ ফালো মানে তাতো অলপ দামতটো কমেই ব আমাৰ ফালে চিম্পল ব্লাউজ ফ'ৰ হাণ্ড্ৰেড দেন ডি এক্সট্ৰা ফাইভ ছিক্স চেভেন মানত পাই যায় আৰু
না মানে আমাৰ ইয়াতে মানে গাঁৱলীয়া টাইপৰ ন ত এতিয়া গাঁৱলীয়া মানুহনো ক'তো এতিয়া ধৰা পইচা তটো বেছিকে দিব নোখোজে ত অকমান তেনেকে দিওঁ আৰু আকৌ ওচৰ চুবুৰ মানুহকৌ বেছিকে ল'বলৈও বেয়া লাগে ধৰা তেনেকেই কৰি থাকো আৰু।
আৰু কিছুমান কথা কৈও নহয়। ওচৰ হৈ পেলাই এনেই বোৰে কমাই নিদিলে, সেইটো আছেই আকৌ।
সেইটো ওচৰত হৈ পেলাই বোলে ইমান ওচৰতে থাকোঁ এতক ইমান দাম লৈ লৈছে ইজনে। বেলেগত চিলোৱাটো ভাল আছিল এনেকে বুলি কয় ন কিছুমানে?
তাকে তুমি মেহেন্দী-চেহন্দী আঁকিব জানান নাই।
মেহেন্দী মই ইমান ভালকে নাজানোঁ।
উ মোক মানে ছোৱালী এজন এজনী লাগিছিলে মেহেন্দী আঁকিবলৈ কাৰণে।
অ'। মোৰ ভন্টি এজনী আছে এটা ধুনীয়া মেহেন্দী আাকে কিন্তু।
মোক মানে লাগিছিলে, মোৰ কাষ্টমাৰ অলপ আছে ন‌, মোৰ অলপ মেনেজ কৰিব পৰা নাই মই।
আচ্ছা
সেই মানে ঘৰৰ কাম। থাকে ন আকৌ মোৰ হাছবেণ্ডৰ ডিউটিও থাকে, মোৰ মেনেজ কৰিব বহুত টান হয় মানে মোৰ
অ' হয় নেকি। মই ইমান নাজানো বাৰু তেনেকুৱা মেহেন্দী ডিজাইন মইতো চিম্পুল কে আঁকিব জানো। কিন্তু এনেকে ইমান ডিজাইন দি পেলাই মানে ইমান
মানে ইমান ডিজাইন নাই, মন্দেলা ডিজাইন আঁকিব লাগিব আৰু প্লাচ ফুল হেণ্ড।
আচ্ছা ফোনত চাই পেলাই আঁকি দিব পাৰি। কিন্তু মানে এনেকে মেহেন্দী ডিজাইনবোৰ মানে যেনেকে আঁকে ন আৰ্টিষ্ট বোৰে তেনেকেই মানে অ তেনেকে মানে ইমান
মানে এই অ বিয়া আছে পৰহি এখন চ' মোক ছোৱালী এজনী লাগিছিলে, তাইৰ মেহেন্দী ডিজাইনটো আছে বোলে।
অ আচ্ছা তুমি মোক কন্টেক্ট কৰিবা মই মানে এইয়া ভণ্টি এজনী আছে, তাই বহুত ধুনীয়া মেহেন্দী আঁকে। তাইক মই তোমাৰ লগত কণ্টেক্ট কৰাই দিম। অ কণ্টেক কৰাই দিবা।
আৰু কিছুমান ফটো আছে যদি ফটো স্পিক কৰি দিবা কেনেকুৱা টাইপৰ আঁকে মানে।
অ' হ'ব বাৰু।
বাকী এতিয়া কি কলেজ বন্ধ?
অ' কলেজ বন্ধ, এতিয়া এক্জাম হৈ গ'ল ন।
উ উ স চেমিষ্টাৰ এক্জাম দি আছ নি?
অ' চেমিষ্টাৰ এক্জামে দি আছোঁ।
আচ্ছা কোন কলেজ?
অ ৰঙাপাৰা।
অ' ঠিকে আছে।
তাতে গৈ আছোঁ আৰু। হা?
ষ্ট্ৰ্ৰীম।
অ হেৰি লৈছো।
আৰ্টচ নেকি?
উম, প্ৰথমতে মানে মই কমাৰ্চ ল'ম বুলি ক'লো হা তাৰপা কমাৰ্চটো মানে ইয়াতে ইমান মানে ভাল মানে টিচাৰবোৰ নাই, ত' সেইটো কাৰণে আৰ্টচে ল'লোঁ আৰু আকৌ চাইনচ টো নাইয়ে মানে ক'ব গ'লে‌।
চাইন্সটোতো তোমাৰ এইটোতহে হ'ব। একাডেমিতে হ'ব ছাইন্সটো মানে এনেকা কলেজত নহয়।
ছাইন্স একাডেমী এইবোৰ মানে নায়েই।
আচ্ছা, তেজপুৰত ল'ব পাৰিলা হয়।
আকৌ ঘৰৰ পৰাই যাবলৈ নিদিয়ে নহয়। ইমান দূ দূৰলে অলপমান দূৰে হৈ যায় ন-
ইয়াতে পিৰিত থাকি ললা হয়।
উম উম থাকিব পাৰিলোও হয় আকৌ অকলে অকলে ভালো নালাগে নহয়।
এনেই চোন ফ্ৰেণ্ডছ হৈ গ'লা। আৰু ৰুমমেট হৈ গ'লে পি জিত থাকিলেতো এনেই এনেই ফ্ৰেণ্ডছ হৈ যায়।
হয় বাৰু পি জিত থাকিলে। এতিয়া এতিয়াহে মানে মই এতিয়া ফৰ্ট ছেম এইবাৰ মানে ফিফত ছেম পাম আৰু। ত' এতিয়াহে মানে পোৱালিবোৰ। ছাচাইন্স একাডেমীত গৈছে আমাৰ ইয়াৰ পৰা পঢ়িবলৈ। কাৰণে এতিয়া যদি হেৰি পোৱা হয়। তেতিয়া যদি যোৱা হয়। তেতিয়া হ'লে যাব পাৰিলো হয় ন। অ এতিয়া লৈছে। উম চাওচোন কি হয় আৰু। ভৱিষ্যতলৈ।
উম। ঠিক আছে দিয়া তুমিয়ে ভন্টিক কবা। মেহেন্দী আৰ্টিষ্ট দুজনী লাগিছিল ন মোক।
অ'অ' হ'ব দিয়া ক'ম বাৰু দিয়া মই।
ঠিক আছে দিয়া অ হ'ব দিয়া।